হেল্ল' হেল্ল' শুনি পাইছানে?
পাইছো, কোৱা।
কি খবৰ?
ভাল, তোমাৰ?
অ', মোৰো ভাল। তাৰপিছত? কি কৰি আছা?
অ', শুই আছো।
অ', ভাত খালানে?
খাইছো তুমি?
অ', নাই খোৱা মই খামহে।
অ'।
এইয়া অথনি বাৰটা মানত খালো না এতিয়া ভোক চোক লাগা নাই। খাম এতিয়া অলপ পিছত।
অ'।
পিছত
কাম কেতিয়া ছুটি হ'ব ডিউটি?
ছিক্স থাৰ্টি।
ছিক্স থাৰ্টি?
উম।
অ', এইটো কি কাম হয় ন?
মোৰটো কম্পিউটাৰ একাউন্টছৰ।
অ', মই কৰিলো ভাল নাছিলে নেকি ক'তো
কৰিব নিদিব ন তোমাক। আমাৰ ইয়াতে আমাৰ ইয়াতে খালী নাই। অ', আমাক তলত খালী হ'ব পাৰে নাজানো মই। না আমাৰ ইয়াতেটো বহুত ষ্টাফ আছে।
অ'।
মইটো ভিতৰত অকলে থাকো খালি। আৰু বাহিৰত বহুত মানু্হ মই ভিতৰত থাকো। মানে মোৰ এটা ৰুম আছে সেইটোত মই থাকো আৰু বাদ বাক কিটো বাহিৰত যোনটো মেইন অৰ্ডাৰটো তাতে উম, চাৰি পাঁচটা মানুহে আছে।
অ', তোমাৰ মাত বাহিৰত নে ভিতৰত?
ভিতৰত।
অ', তুমি মাৰ লগত থাকা?
নাই মা বেলেগ মই বেলেগ।
অ'। তোমাৰ মাও তোমাৰ মানে চেম কাম কৰে ন?
হম
হেল্ল'?
কি ক'লা?
তোমাৰ মাও তোমাৰ নিচিনা চেম কাম কৰে ন?
নাই মোৰ মাৰটো বেলেগ। মোৰ মাৰ অ মোৰ মাৰ হ অ বহুত দাম। বেংকত-চেংকত যাব লাগে তাৰ পিছত একাউন্টচৰ মানে পইচা-চইছাৰ এইবিলাক বস্তু মানে মাৰ তাতে থাক কাৰণ মইটো বিলিং কৰো তাৰপিছত ফাইলিং কৰো। এই বিলাক মোৰটো উ
তোমাৰটোও টাফ আছে।
উম, মানে তথাপিওঁ তেহঁতৰকে বেছি টাফ মোৰ নাই।
অ।
তেহঁতৰ মানে বেছি টেনচন পইচা এটা ইয়াৰ পৰা ইয়াত গ'লে মানে উম লাখ টকাৰ বেপাৰ আছে ন। কোটি টকাৰ বেপাৰ।
অ।
নিজৰ কাৰণে
তোমালোকৰটো হোলচেল টাইপৰ ন?
অ হোলচেল টাইপৰ নহয় হোলচেলেই হয়।
অ। আমাৰ কুকুৰটো যে বঢ়ি বঢ়ি শুই থাকে।
কি ক'লে?
বঢ়ি বঢ়ি চকু বন্ধ কৰি ঘোম শুই আছে।
অ আমাৰটো এনেকাই কৰে আজি মানে আ আম আমা মই মই যেতিয়া আহো হা ৰা এ ৰাতি গ'লেটো মোৰ লগত খুচি খুচি লাগি থাকিব ক'ত কামুৰিব মানে চিমটি মাৰিব এনেকা কৰি থাকে হা। যে তিয়া মই ওলাই যাওঁ ঘৰৰ পৰা তাৰ মুখ টো মই আৰু মোৰ ভনী ওলাই গ'লে তাৰ মুখটো শুকান মাছৰ নিচিনা হৈ থাকে।
অ।
মানে মানে যাব নিদিয়ে আজিটো মোৰ ভৰি ধৰি আছে নাযাবি। ভৰি ধৰি বঢ়ি আছে। ছে নাযাবি মানে যাব নিদিব।
কামত যাব নিদিব মানে অকলে থাকে না তাই এই কাৰণে
অ। ৰাতিপুৱাৰ পৰা মানে কাম-চাম কৰো তাৰপিছত ডিউটি আহি যাও না। মাও নাথাকে, ভণ্টিও নাথাকে
মা যায় গুচি যায় চাগে?
নাই নাই মই আগত যাওঁ তাৰপিছত মায়ে যায়। মা লেটকে আহে। সেইটোৰ কাৰণে মানে তাৰমানে তাৰ ওচৰত থাকিব লাগে। দেওবাৰে মানে মাথা নষ্ট কৰি দিব এনেকা। দেওবাৰ দি তাই।
অ।
আৰু গোটেই দিন মানে বাক ল'ৰা আৰু গোটেই দিন অকলে থাকে ন যেতিয়া এৰা পায় যেতিয়া আমাক পায় মানে তেতিয়া মানে মানে মানে কি পাই গ'লে এ তাই সেনেকা। মানে বহুত কিবা কিবি পাই গ'লে এনেকা মানে নিজকে মেজুজ কৰে। মানে বহুত কিবা কিবি পাই অ সঁচা। সঁচা মানুহৰ পৰা কুকুৰ ভাল।
অ।
আমাক বহুত
মানুহে বাজ দি দিব পিছ ফালদি কুকুৰে নিদিয়ে কুকুৰ দেটা মৰা লৈকে আত তোমাৰে চাপৰ্ট কৰিব।
অ ঠিক কৈছা। তাই বহুত ভাল তাই, মানে এনে অলপ টাইমৰ কাৰণে আম আমি কাম কৰি আছো ইয়াতে কিন্তু মনটো আ আমাৰ তাতে আছে।
অ। মনত পৰি আছে তোমাৰ?
ন, মানে তাইৰ এনেকা মানে হৈ গৈছে, তাই মোৰ এনেকা লাগে মোৰ পাৰ্ট নেকি এটা শৰীলৰ। বহুত মানে বহুত মানে ই লাগে আৰু খালি খুচি খুচি লাগি থাকো। এটা বস্তু এটা মানুহকো চাবাচোন এটা মানে এনি টাইম তাৰ লগত থাক থাকি থাকে মানে এটা ভাল লগা হৈ যায় ন ভাল পোৱা হৈ যায়। তাৰপিছত যদি এইটো মানুহৰ পৰা অলপ দূৰ যাওঁ কেনেকা লাগে ন।
অ।
ছেম এনেকা আৰু তাৰ চকু চালানা কি ক'বা। ইমান উ মানে মৰম লাগে আৰু মায়া লাগি যায়।
অ। মই মোৰ কুকুৰতো এনেকাই কিন্তু তাই যে আ কাম বহুত কৰে। বেৰা ভাঙি পেলাইছে বাৰান্দা ঘৰত যে বেৰা পুৰা মানে এতিয়াটো আমালোকৰ আইতাৰ ঘৰত আছো ন। এতিয়া এনেকা আইতা চা আইতাই ঘৰ চৰ বনাইছে। ফটকৈ বেৰা চেৰা ভাঙি পেলালে কথা শুনিব লাগিব ন, বেৰা ভাঙি পেলাইছে তাই। এই কাৰণে যে মাই মাৰিছে তাক।
এ তোমাৰ বেয়া এটা মোৰ নতুন কাপোৰ মই বেছি দিন হোৱা নাই
এ নতুন কাপোৰ হ'লে সেইটো তোমাৰ হয় বেলেগৰ যদি এনে
চুলা শুনা শুনা চুলা নতুন চুলা মই আ বেছি দিন মানে কাপোৰ চুৰিদাৰ
অ।
মানে বেছি দিন হোৱাও নাই মই কিনিছো ঠিক আছে, এদিন খালি মন্দিৰ গৈছো পিন্ধি গৈছো।
অ।
পিছত মই ভাবিছো এদিন ডিউটিত পিন্ধি আহিম। অ মই পিন্ধিয়ে আহিছো। পিছ ফালদি যে ফাৰা মইটো দেখা নাই তাক কামুৰি চিঙি পেলাইছে মইটো বিন জাষ্ট সেইটো পিন্ধি আহি গৈছো তাৰপিছত পিছত চাও কি ঠাণ্ডা ঠাণ্ডা কি লাগি আছে গ গোটেই বি বডিটো গৰম কিন্তু যে খালি ঠাণ্ডা ঠাণ্ডা লাগি আছে পিছে চাও কি মোৰ কাপোৰ চিঙ তাৰপিছত কি আৰু এনেকাই আছিলো চেফটি পিন লগাই কিনে। আধা দিনটো ইয়াত এ এ এ পেহীয়ৰ যে কি মানে প্ৰাণদীপৰ দেউতা ঢুকাইছিলে যে তেতিয়াও। মানে শুনিছো এ মইতো ডিউটি যোৱা নাই তেতিয়া। মই আগতে প্ৰাণদীপৰ ঘৰত গৈছো ঠিক আছে মানে ডিউটি গৈছিলো ডিউটিৰ পৰা প্ৰাণদীপৰ ঘৰত গৈছো মই দেখাও নাই মোৰ কাপোৰ যে চিঙা। তলফালে মই চোৱা নাই তাৰপিছত হ'ল এইয়া ৰুণু আছে ন আমাৰ কলেজৰ। এ ৰুনুৱে এ ৰুনু আৰু লাৰু এটা ছোৱালী আছিলে।
অ
এ তাই কৈ আছে। ঐ কি ঐ তই দেখোন চিঙা কাপোৰ পিন্ধি আহিছ মই পিছফালে চাই উ তলত চালো দেখোন পুৰা চিঙা এনেকা লাগিছে কোনোবা কামুৰি চামুৰি সিহঁতি চনি পাই পেলাই চিনি নিগনি হয়তো তাই নিগনি কাম নিগনি এ কামোৰ খোৱা কাপোৰটয়ে পিন্ধি আহিছে পিছত মই চাই কিনি কো মই দেখাই নাই আ আকৌ মই ঘৰত গৈছো ঘৰত গৈ কিনি কাপোৰতো সলাই কিনি তাৰ পিছতহে আবাৰ অফিচত। ছ এনেকা ত এনেকা এনেকা কাম কৰে।
এ সৰু বাচ্ছা নবু তাক কাম কৰেতো।
চাৰিটা ব্লেণ্ডাৰ ঠিক আছে সেইটো আ মই এয়া কালি নে পৰহি এটা ব্লেণ্ডাৰ লৈ গৈছো। মোৰ ঘৰত ব্লেণ্ডাৰ নাথাকে। ব্লেণ্ডাৰ পালে তাই চিঙি চিঙি পুৰা ঘৰ পুৰা লেতেৰা লেতেৰা এতিয়া ঘৰটো আৰে পাৰিলো হয়, তুমি য'ত লু লুকাবা মানে
গৰ্দেশৰ ভিতৰত সোমাইছো বা
তাই এনেকা না মানে কি কয় তা তাকে তাকে থাকে এনে। আ মানে ক'ত কি আছে এইটো চাই থাকে এনেকা অসভ্য এদিন
অ
এ এদিন হ'ল তোমাৰ হ'ল নতুন এটাৰ উ মানে ৰবাৰ টাইপৰ বস্তু আনিছো ঠিক আছে, এই ক্লিপ কেইটা যে এইয়া ক্লিপকেইটা পুতুল এই যে তুলতুলে এইটো আনিছো ঠিক আছে, আনিছো মাত্ৰ ৰাখিছো বিছনা ঠিক আছে বিছনাৰ পৰা উঠি কিনি বিচনাত উঠি কিনি মানে তোৰ তাই উ উঠিব নোৱাৰে হাতটো উঠাই কিনি মুখটো উঠাই কিনি হাতটো এটা হাত দি তাই লৈছে ক্লিপ
অ
লৈ কিনি মুখত দিলে দি কিনি ভাঙি দিলে মাত্ৰমই মানে। এই অলপ আগতে আনিছিলোএনেকা অভদ্ৰ তাক মাৰি লে আকৌ কি কৰিব চকুতো যে মানে এয়া এনেকুৱা লাগে যে তাক মাৰিছে নেকি কোনো বহুত বহুত বেয়াকে মাৰিছে নেকি তাৰ কোনো নাই এনেকা মানে চকুটো কৰি দিব
অ
মানে কি কম হে মোৰ কি মানে এদিন মই অফিচৰ আহি আছো ঠিক আছে আহ গৈ আছো মই খোজ কঢ়ি আহো মানে মোক খোজ কঢ়িব কৈছে দিলে ডাক্তৰে মই খোজকাঢ়িয় আহি আছো ত তেতিয়া আমাৰ ঘৰৰ মানে এই পাৰ আৰু এপাৰ খুব কেইটামান পোৱালি দি ৰাখিছে মই দেখা নাই তাৰ পিছত চব চাইছো মানে, মই ৰাস্তাৰ কুকুৰ পালে ন মই মাত দিছো খুব কিমি কিমি সব মানে মোৰ তাত পইচা থাকিলেই হ'ল, মই এইবিলাক কৰি থাকো তাৰপিছত চালো পোৱালি কেইটা বহুত ধুনীয়া এটা শকত চকত শকতকে এটা পোৰা ধুনীয়া বহুত কিউত মানে ইমান কে মানে কৈ বুজাব নাই এইটো মোৰ চকুত পৰিল ন মই লৈ যাম বহুত সৰু তাই তাৰপিছত উম যাহা যাৰ ঘৰৰ ওচৰতে মানে গেৰেজ জৰ ভিতৰত দিছে মই তাক খুজিলো ক কি লৈ যাব পাৰিবা কিন্তু সৰু না ৰিক্স আছে পিছত ইমান সৰু পোৱালি গাখীৰ